শুনিছা নে?
অঁ শুনি আছোঁ। আছোঁ এনেই তুমি?
অ মই আছো এনেই, তাকে দহ মিনিট টাইমৰ কাৰণে ফোনটো কৰিছো সময় দিব পাৰি মানে,
পাৰিম পাৰিম কোৱা।
অ তাকে আজি এটা বিষয়ক লৈ কথা প। বুলি ভাবিছো।
থৈ লওক কথা পাতিবা বা কোৱা কোৱা।
অ এই যে, আ আ। এতিয়া যোনটো তোমাৰ চচিয়েল মিডিয়াৰ যোগ। চচিয়েল মিডিয়াৰ বিষয়ে অকমান আলোচনা কৰো বুলি ভাবিছো।
অ আজিকালি ইনষ্টাগ্ৰাম ফেচবুক একদম। পুৰা পপুলাৰ হৈছে নহয়। ।
তাকেই সেয়াই অলপ আলোচনা কৰো বোলো আজি তোমাৰ লগত।
উ বাৰু কোৱাচোন তুমি ষ্টাৰ্ট কৰা কি বা বিষয় লৈ আহিছা আজি।
যোনটো এতিয়া ছচিয়েল মিডিয়া এইটো মানে সকলোৱে আজিকালি ব্যৱহাৰ কৰে হয়নে? ব্যৱহাৰ কৰাৰ ফলত, এতিয়া সকলোৰে বাবে সুবিধাজনকে হৈছে কিন্তু আজিৰ দিনত, সৰু ল'ৰাছো। ' ছোৱালী যিবোৰ সিহঁতৰ মানে, হেল্ল'।
উম কোৱা কৈ আছিলা নহয় কিবা এটা,
অ এই সৰু ল'ৰা ছোৱালী যোনবোৰ তেওঁলোকক কি হয় আজিকালি,
ফু ফা